মই আছো ঘৰতে তুমি কি কৰি আছা?
মই এবাৰ এনেই ওলাই আহিছোঁ
অ ক'ৰবাত গৈছা ওলাই পেলাই
অ এনেই বাৰ ওলাই আছো মানে এয়া কলেজৰ পৰা আহিছো ন ভাত চাত খাই অকণ এনেই ওলাই আছো ঘৰত
অঁ কলেজৰ পৰীক্ষাবোৰ হৈ আছে নেকি?
কলেজৰ পৰীক্ষা এই খতম হৈছে মানে কেইদিনমান আগতে খতম হল।
অঁ তুমি কি শাখাৰ আছিলা?
মই এ কি বুলি কয় খৰ খা আছিলো।
অঁ বাকী পঢ়া শুনা ভালেই চলিছে তোমাৰ?
অ ঠিকেই চলি আছে।
অ কলেজৰ পৰা কেতিয়া আহি পালা?
কজৰ পৰা এই অলপ আগতে আহিছো দুটামানত।
অঁ খোৱা বোৱা কৰিলা?
অ খোৱা বোৱা চব কৰা আছে অ কৰি মেলি মানে অকণ ওলাইিছো আৰু ঘৰত কিমান সময় থাকিব গৰমত।
সেইটোও হয় বাৰু।
অ অ।
বাকী মই আছোঁ তোমাৰ গুৱাহাটীত।
গুৱাহাটত নহ কিবা কামত গৈছেনে?
অঁ কামতে আহিছিলোঁ মোৰ তোমাৰ মানে ব্যৱসায় এটা কামতে আহিছিলোঁ।
অ', অ, নে কি ব্যৱসায়?
ব্যৱসায় মানে মই তোমাৰ মহিন্দ্ৰা ফাইনেন্সৰ তোমাৰ শ্বেয়াৰ মাৰ্কেটিং কৰো।
অ', অ, অ, অ, এনেই কেনে চলি আছে। এনে ব্যৱসায়টো
টো বাৰু ভালে চলি আছে। বি ব্যৱসায়তো এতে কি বুলি ক'ম আৰু জানাই ব্যয়ৱসায় বুলি ক'লে আৰু লছ লোকচান তেনেকেই আৰু চলি আছো আৰু
অ', অ, অ।
বাকী প্ৰশাসন খতম হ'ল নিজৰ দায়িত্বও বাঢ়ি আহিলে।
অ', সেইটো ডাঙৰ হৈ হৈছে। দায়িত্ব বাঢ়িবই বাৰু এতিয়া
ঘৰখনো এতিয়া চলাব লাগে।
অ', সেইটয়ে।
বাকী তুমি এতিয়া অকল ভাত পানী বাৰু খোৱা বোৱা হ'ল বাৰু। তুমি খালা?
মই খালো, খালো, খালো।
অ', ঠিকে আছে। বাকী এতিয়া ব্যৱসায় বুলি ক'লেও এতিয়া ধৰা তুমি এতিয়া কি কৰি আছা বাৰু? ব্যৱসায় বুলি কওঁ তোৱ সুধিছো মানে অকল পঢ়ায় কৰি আছ নে বাকী কিবা কৰিও আছা।
মই মানে ব্যৱসায় এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ। এতিয়া পঢ়াটো মানে গোটেইটো বি এ কমপ্লিট নকৰোঁ বাৰু।
হয়।
মানে ব্যৱসায় এটা আৰাম্ভণি আৰাম্ভ কৰিম বুলি ওলাইছো। নে এনেই কিবা কিবি এনেকা গাড়ী চাড়ী ব্যৱ ব্যৱসায় ধৰ বিজনেচ এনেকা
গাড়ী বিজ
ভালে অ', নহ'লে এনেকা গাহৰি ফাৰ্ম মানে কিবা কিবি মুৰ্গী চুৰ্গী ফাৰ্ম কেনে খোলোঁ নেকি?
অ', ফাৰ্ম খুলিব পাৰিবা। গাহৰি ফাৰ্মত আজিকালি লাভ আছে। মুৰ্গী, গাহৰি ফাৰ্মত। আৰু আমাৰ চৰকাৰে তাত মানে সেইখিনি অনুযায়ী লোনো দিয়ে। কৃষকৰ লোনে কোৱা বা জীৱ জন্তুৰ ক্ষেত্ৰত আজিকালিতো বহুতখিনি লো ওলাইছেই। সেইখিনিও সেইখিনিও এপ্লাই কৰিবা। উম, এপ্লাই কৰিবা। উন্নতি আছে। এইখিনি কামত ভালকে যদি দায়িত্ব পালন কৰি কামখিনি কৰা কামত পইচাও আছে। উপাৰ্জনো হ'ব। বাকী ফুৰিবলে কৰিবলে ওলাই যোৱা নাই নেকি কতো এইকেইদিন?
নাই ফুৰিব যোৱা নাই বৰ্তমান মানে যোৱা প্লেনটা আছে বাৰু। এয়া মই এই মেঘালয় যাম বুলি ভাবিছোঁ মেঘালয় নহয় দাৰ্জিলিং।
দাৰ্জিলিং দাৰ্জিলিঙত বাৰু ময়ো গৈছোঁ বাৰু ফুৰিবলে। দাৰ্জিলিং কেইবাৰমান গলা এতিয়ালৈকে?
মই এইবাৰৰ সতি দুবাৰ হ'ব যোৱা। এবাৰ গ'লো মানে আৰু এইবাৰ নেক্সট বাৰ যাব হ'লে মানে দুবাৰ হ'ব যোৱা।
কিহত যাবা?
এ, আমাৰ লগৰ খিনি কাৰতে যাব।
কাৰ লৈ যাবা। আচলতে বাইক ৰাই বাইক ৰাইডিঙত মই বেছি ভাল পাওঁ বাৰু, কাৰণ মই বাইক ৰাইডিং কৰিয়ে গৈছোঁ তালৈকে। সেইটোৱে বাইকৰ অনুভৱটো মানে বেলেগে এটা অনুভৱ।
অ', সেইটোৱে।
তাকে আজি গৰমটো দেখিছা বহুত গৰম পৰিছে।
এ, বহুত গৰম অ'এ কি কৰিবা সেইকাৰণে ওলাই আহিছোঁ আৰু ঘৰৰ পৰা।
উম, মইতো টাৱাঙলে যাম বুলিহে ভাবি আছোঁ। কাৰণ মানে এই গৰমত বিশেষকৈ টাৱাং জেগাটো ঠাণ্ডা জেগা শীতল জেগা ভাল লাগিব। ঠাৱাঙৰ হওঁক নহওঁক মই আজ কালি বা আজি ৰাতিৰ ভিতৰতে ওলাই দিম। নহ'লে কাইলে ৰাতিপুৱা নহ'লে আজি ৰাতি ওলাই দিম।
অ', অ', আৰু কোনবা যাব নে লগত?
নাই মই অকলেই যাওঁ, অকলে মানে ভাল লাগে কাৰণ মানে গোট গোটেই পৃথিৱীখন এনেকুৱা লাগে যাতে অকলে মানে আছোঁ বা অকলে কিবা এটা অনুসন্ধানত গৈ আছোঁ মই মানে তেনেকুৱা এটা অনুভৱ হয় ভাল লাগে মানে অনুভৱটো।
অ' অ' অ', সেটোৱে। গৈ ভাল লাগে আৰু এনেকা জেগাবিলাক ফুৰি ফুৰি ফাঁকি ভাল লাগে। পাহাৰ চাহাৰ এতিয়া জেগাবিলাক নতুন নতুন জেগা চাই ভাল লাগে।
হয়।
অ', সেইটোৱে।
বাকী এতিয়া ঘৰত মাহঁতৰ ভালেই?
ভাল ভাল ভাল। তোমালোকৰ?
আমাৰোঁ ভালেই বাৰু। দেউতা তোমাৰ কালি ঢুকাল।
অ', কেনেকে?
এই অসুখ হৈ আছিলে।
অ', অ'।
কি ক'বা আৰু।
সেইটোৱে। এ, এতিয়াতো।
বাকী। তাকে মই যাওঁ মানে ঘৰতে আছোঁ এতিয়া ক'ত ওলাই যাবা নো আৰু।
অ', সেইটয়ে ক'তো ওলাই।
ওলাই কৰিটো যাব নোৱাৰি এতিয়া বৰ্তমান।
অ'।
মই ফুৰি আহিলোঁ এতিয়া ফুৰিবলৈ এতিয়া কি যাবা আৰু মনতটো গৈ আছে, কিন্তু এতিয়া মনটো বেয়াও লাগি আছে ঘৰত। থাকিবলৈ মন মানে একদম উকা, উকা লাগিছে মোৰ।
অ', এই কি কৰিবা আৰু ঘৰত সোমাই থাকিবও আমনি লাগে ওলাই আহিলেও আমনি লাগে। উম।
এপাক আহিবা খবৰটো লৈ যাবাহি মোৰ।
অ', থিক হ'ব যাম দিয়া।
অ'।
অ'।
বাকী মাহঁতকো জনাবা ঘৰত, কৈছোঁ মাহঁতকো জনাবা ঘৰত।
অ', জনাম, জনাম।
উম, উম। তাকে কি ক'ব আৰু সময় সকলো সলনি কৰি দিয়ে অ'।
অ', সেইটোৱে।
এতিয়া আৰু ক'বলগীয়াতো একোৱেই নাই কাৰণ। কপালত যি আছে সেইখিনি হ'বই।
অ', কি কৈছা হেল্ল'।
কৈছোঁ কপালত যিখিনি আছে সেইখিনি হ'বই।
অ', সেইটো হয় বাৰু।
এতিয়া পৰিস্থিতিয়ে চব সলনি কৰে।
অ', অ'তুমি কিমানলৈকে পঢ়িলা বৰ্তমান।
বৰ্তমানটো মোৰ পঢ়া শুনা গ্ৰেজুৱেশ্যন কমপ্লিট।
অ', অ'।
ডিগ্ৰীটো কমপ্লিট কৰিলোঁ।
অ', অ', অ'এতিয়া মই ভাবিছোঁ এতিয়া বি এ টো কমপ্লিট কৰো নে নকৰোঁ এতিয়া ভাবিছোঁ।
বি এটো কমপ্লিট কৰি লোৱা কাৰণ বিশেষকৈ মানে চোৱা। এতিয়া বি এটো যদি নাথাকে আজিকালি সকলো ক্ষেত্ৰতে নিজৰ বি এ চাৰ্টিফিকেটখন আমাৰ দৰকাৰ হয়েই।
অ', সেইটো হয় বাৰু এইটো চাৰটফিকট দৰকাৰ হয়।
উম।
চাৰ্টিফিকেটটো দৰকাৰ এতিয়া বি এ চাৰ্টিফিকেট।
সেইখিনি হয় বাৰু।
উম।
বাকী এতিয়া মনটোও ভাল লাগি থকা নাই।
অ'।
মানে যিমান যি কৰিলেও মানে নিজৰ মনটোক বুজাই আছোঁ আৰু।
অ', এইটোৱেই তোমাৰ ব্যৱসায় কেনেকে চলিছে এতিয়া?
ব্যৱসায়টো এতিয়া বৰ্তমান মানে মোৰ মানুহখিনি আছে, তেওঁলোকে নিজে হেৰি কৰি আছে পৰিচালনা কৰি আছে তাত। মইতো যাব পৰাই নাই এতিয়া ময়ো আহিব লগা হ'ল সেইকাৰণে।
অ'।
এনে মোৰ এতিয়া অলৰেডি দহ পোন্ধৰ জেগাত মোৰ নিজৰ ফাৰ্মেই আছে। তে মানে মোৰ এই পৰি এই চিটুৱেশ্যনটো বা। জেগাটো মানে মোৰ তেজপুৰতো আছে, মঙগলদৈত আছে। আপাৰ আছামত তিনিখন আছে নগাঁৱত আছে।
অ', অ', অ' ঠিকে চলি আছে ব্যৱসায়?
ব্যৱসায় ঠিকেই চলি আছে। তেওঁলোক আছে, এতিয়া কিবা অসুবিধা হ'লে মানে মোক ফোন কৰে।
উম, উম।
কথাটো তেনেকুৱা, এতিয়া মই এতিয়া এই পৰিস্থিতিটোৰ কাৰণে ঘৰলৈ আহিব লগা হ'ল।
ত তোমাৰ ব্যৱসায় এনে কি কি আছে? কিহৰ ব্যৱসায় কৰা?
গাহৰি আছে, ব্ৰইলাৰো আছে। লু
অ', অ', অ'। ব্ৰইলাৰ ফাৰ্ম আছে ন'?
ব্ৰইলাৰ ফাৰ্ম আছে, চব মই ফ্ৰামেই কৰোঁ।
অ' এইটো কি বুলি কয় শুনাচোন, উম। মানে আমাৰ বিয়া খন আছে মানে কেইদিনমান পাছত, আ-মানে দুসপ্তাহ তিনি সপ্তাহ পাছত। বিয়াখনৰ মানে ব্ৰইলাৰ এনেকা-এ লাগিছিল মানে।
অ' পাবা, পাবা, নিশ্চয় পাবা। মই এইবোৰ অৰ্ডাৰ লৈ থাকো বাৰু। ব্ৰইলাৰ লাগিলেও ক'বা, বাকী মোৰ লগ আগৰ এজনৰ ছাগলী-তাগলী যদি দৰকাৰ আছে, ছাগলীৰ ফাৰ্মো আছে। তাপাও মই যোগা
অ' ছাগলীও লাগিব বাৰু, ছাগলী আৰু ব্ৰইলাৰ সেয়া লাগিব। মানে আপুনি বইলাৰ বেচিম বুলি ক'লে ন', এতিয়া মানে বইলাৰ আপোনাৰ পৰাই ল'ব পাৰিম।
ব্ৰইলাৰো ল'ব পাৰিবা, লোকেল মুৰ্গী যদি দৰকাৰ হয় লোকেল মুৰ্গীও পাই যাবা। এইখিনি বাৰু জনাব, যদি দৰকাৰ হয়। অৰ্ডাৰটো আগতীয়াকে দিব খালী আৰু।
অ', আগতিয়াকে দিম অ'।
উম, উম।
অ'। এনেই কিমান মান লাগিব? মানে মানুহ হ'ব চাগে এহেজাৰ দুহেজাৰ মান।
এহেজাৰ দুহেজাৰ, তেনেতো বিশেষকৈ সেই ক্ষেত্ৰত আমাৰ ব্ৰইলাৰ মুৰ্গী বুলি ক'লেও চাৰি কুইণ্টেল মান ব্ৰইলাৰ মাংস লাগিব।
লাগিব ন'?
অ' লাগিব আৰু এইপিনে মটনটো আমাৰ যিখিনি আমাৰ খাঁহী খাঁহীটো ভালে খিনিয়ে দৰকাৰ হ'ব, কমেও আ, তিয়ে চল্লিছ কেজি, পঞ্চল্লিছ কেজিমান খাঁহী মাংস লাগিব।
অ', চল্লিছ কেজি পঞ্চলিছ লাগিব ন'?
অ', লাগিব গোটেই বিয়াখন সম্পূৰ্ণৰূপে চলি যাবলে।
অ', সেইটো সেইটো।
সেই অনুযায়ী মই হিচাপটো কৰি পেলাই, ল-পাইকাৰী ৰেটত মই দি দিম বাৰু।
অ', অ', ঠিক আছে, ঠিক আছে। এটা কাম কৰিব আপুনি, ছাগলীত টো আমাৰ ইয়ালৈ লৈ আহিব, মানে মানুহ কাটা, মানুহ চানুহ কাটে, যোনটো কাটে ন' এ লৈ আহিব। আমাৰ মানে ঘৰ পিছফালে কাটিব পাৰিব। জেগা আছে।
হৈ যাব, সেইটো টেঞ্চন কৰিব নাই। তুমি যদি কোৱা যে কাটি পেলাই ৰেডি কৰি দিয়ক, সেইটো অলপ ৰেটটো অকণ বাঢ়িব। সেইটো আমি কৰি পেলাও মানে হিচাপ কৰি ডাইৰেক্ট মই আমাৰ দগা পাল্লাত উঠাই পেলাই জোখ-জোখি মাখি পেলাই ধুনীয়াকৈ মই দি দিব পাৰিম বাৰু।
অ' অ' অ'।
সেইখিনিও হ'ব।
হ'ব হ'ব। নহ'লে আপোনাৰ বিয়া, এখন-তিনদিন মান আগত
অ', নিশ্চয় নিশ্চয়। জনাব পাৰিব, জনাব পাৰিব।
আপুনি খালী হেৰি কৰিব, আৰু ছাগলীৰ মাংসটো আপুনি লগৰটোক ক'ব। নাইবা নাম্বাৰটো মোক নহ'লে দি দিব।
অ', মই পাৰিলে নাম্বাৰটো তেওঁৰ দি দিম বাৰু। হয়। কথা পাতি ল'ব তেওঁ এতিয়া বিশেষকৈ আকৌ আমাৰ বেলেগখিনি ডেটো থাকে যে বিয়াৰ। এতিয়া সেই ডেটখিনি পাৰ হৈ গ'লেও ধৰক প্ৰব্লেম হয়।
অ' অ' অ'।
এতিয়া সেইখিনি মিলাই পেলাই এটা ডেটত আমি মিলাই কৰি, আপোনাক কাটি কৰি, বস্তুখিনি ৰেডি কৰি দি দিম আৰু।
অ', হ'ব হ'ব। আপুনি দি দিব পাৰিব। ঠিক
আ আ
আৰু মাছ মাছ চাছ এনে লাগিছিল মানে। মাছো লাগিছিল। মাছটো ক'ত? মাছ এতিয়া আপুনি জানে নেকি?
মাছটো তেনেকুৱা কণ্টেকট নাই বাৰু। মই আপোনাৰ এইখিনি ব্যৱসায় কৰো যে মাছৰ তেনেকুৱা ব্যৱসায় কণ্টেক মানুহৰ নাই বাৰু।
মানে আপোনাৰ লগৰ চগৰ এনেক
মই সোধা পোছা সোধ পোছ কৰি চাম বাৰু যদি হয় মই কন্টেক কৰিম। কণ্টেক্ট কৰি পেলাই মই যোগাযোগ কৰি পেলাই, জনাম জনাম, নিশ্চয় জনাম নিশ্চয় জনাম।
অ' অ' মানে সোনকালে জনাব হা। মানে বিয়াখনতো চাপি আহিছে ন? এতিয়া
চাপি আহিছে। বিয়া বুলি কওঁতে তেতিয়া সুধিবলৈ থাকিলে। বিয়া কাৰ, দৰা বিয়া নে কইনা বিয়া? দৰা বিয়া। কইনা ক'ৰ?
কইনা এইয়া গুৱাহাটি।
গুৱাহাটীৰ কইনা।
অ' অ'।
গুৱাহাটীৰ কোন জেগাৰ।
গুৱাহাটী, নুনমাতি।
নুনমাটিৰ ন?
অ' অ'।
হয়। বাকী
আপোনাকো নিমন্ত্ৰণ জনালো বিয়ালৈ।
অ' নিশ্চয় নিশ্চয়। আহিম আহিম, কিয় নাহিম? এতিয়া নিজৰ মানুহ নিচিনা আৰু। আহিম আহিম। নিশ্চয় আহিম নিশ্চয় আহিম। থাকিম বাৰু মই বিয়াখন উপভোগ কৰিম।
অ' লাগি ভাগি দিব অলপমান।
নিশ্চয়, নিশ্চয়, নিশ্চয়। সেইটো আপুনি একদম টেনচনেই নল'ব।
উম।
বাকী এতিয়া ক'ত আছে আপুনি?
মই অকন ওলাইছো মানে, ঘৰৰ পৰা ভাত
অ' মানে বিয়া বিয়াৰ কামতেই বিয়াৰ কামতেই নে কিবা বেলেগ কামত?
বিয়াৰ কামতে মানে। অকণমান মানে বস্তু কেই খিনি চাবলৈ আহিছো।
অ' বাকী নিমন্ত্ৰণ কৰা হ'ল বাৰু। দূৰৰ যি
নিমন্ত্ৰণ আৰু আছে কেইঘৰমান। সেই ঘৰ কৰিলে হৈ যাব আৰু।
সেইখিনি নিমন্ত্ৰণ কৰি দিব কাৰণ, মানে মূৰামূৰি সময়লৈকে থৈ দিলে অলপ অসুবিধা হয়গৈ।
অ সেইটো সেইটো অসুবিধা হয় বাৰু
হয় সেইখিনি নিমন্ত্ৰণ কৰি ল'ব
কৰিম কৰিম নিশ্চয়
বাকী আপুনি জনাব পাৰিব
অ ত জনাম বাৰু
সোনকালে অলপ জনালে ধৰক আমাৰো ভাল হব বাৰু, অ নিশ্চয় নিশ্চয় মই মাছৰ কণ্টেক মই এতিয়াই ফোন কৰিম বাৰু কথা পাতি পেলাই মই থিক থাক কৰি পেলাই তাপত মই পঠাই দিম বাৰু
এইটো এজনক পঠাই দিব আপুনি
হয়
ভাল ধুনীয়াকে আমি মানে আগতীয়াকে জনাব অ অ আগতে জনালে মোৰেই ভাল হ'ব অলপমান
ভাল হ' ভাল হ' নিশ্চয় ভাল হব
অ
ঠিক আছে দিয়ক হ'ব
শুনকচোন
অ কোক
এতি কি বুলি কয় আপুনি ক'ত আছে এতিয়া
মইতো বৰ্তমান এতিয়া ঘৰতে আছোঁ
এতিয়া ব্যৱসায় আপোনাৰ মানে এনেই কিমান মানে আহে আপোনাৰ ইনকাম
ইনকামটো মোৰ চ'ৰ্চ গোটেইখিনি ফালৰ পৰা মিলাই পেলাই কমেও মাহত দহ লাখৰ ওপৰত কাৰণ মই অকল তোমাৰ অসমতে নহয় মানে চলি আছে চলিছে মোৰ তোমাৰোেইখিনিখিনি আম ৰেষ্টুৰেণ্টছে ৰেষ্টুৰেণ্টবিলাকত মালখিনি চাব পাই যায়
অ অ অ
ব্ৰইলাৰে কোৱা লোকেল মুৰ্গীয়ে কোৱা ঘহীয়েে কোৱা ঠিক আছে হ'ব দিয়ক ন ঠিক আছে বাৰু দিয়ক হয়